অ', কোৱা।
কি কৰিছা? এয়া এনে বহি আছো বেলকনিতে।
অ'পহালা?
অ' খালো তুমি খালা?
অ' খালো দিয়া।
কি দি হালা?
মাছ, বিলাহীৰ লগত বনাইছিলে। আচাৰ, তিঁয়হ, চালাদ তেনেকৈ খালোঁ। তুমি?
মই মাছ। এনেকে মানে বনাই আছিলে মানে বিলাহীতটো টপ বনোৱা নিচিনা। তাৰ পিছত ভাত। মাজ মাজ ললো। তাৰপিছত গাজ টেঙা যে আচাৰ সেয়া অলপ ললো। সে সেনেকে খালো আৰু।
অঁ।
ঘৰ ফোন কৰিছিলা?
কৰিছিলোঁ।
উম।
কথা পাতিলৈ অলপ আগত, তুমি?
কৰিছিলোঁ। কথা পাতিলোঁ।
অঁ,
আম্মাহঁত ভাল?
অ' ভাল। তোমালোকৰ ভাল?
উম, ভালেই।
আজি ক্লাছত কি কি কৰিলা?
আজি ক্লাছত কি কি কৰিলো, মানে মেমৰ অলপ বেমাৰ ন সেইকাৰণে বহীখন দিলে। তাৰ পিছত ফটো মাৰি-মাৰি লব দিছে চবকে, লিখিব দিলে, লিখিলো তাপা বু যাই দিলে।
অ'
সেয়াই। তোমালোকৰ?
মে তেনেকুৱাই।
অ',
আমাৰ বা এজনে গ্ৰুপটোত এড কৰিবৰ কাৰণে দিছিলো নাম্বাৰ এড কৰি দিয়া নাই দেখোন কিয় তবাহ
অ', জানো তুমি গ্ৰুপত দিছিলা নাম্বাৰটো?
অ', নাম এবাৰ দিছিলোঁ এড কৰা নাই কিয় বা সুধিবাচোন তুমি মেমজনীক ফোন কৰি পেলাই।
অ', সুধিব লাগিব নহ'লে।
অ',
উম, তুমি দোবা চাবা গৰু পৰাত কৰিছে নে নাই।
স চাইছো নাই।
হয় ন। উম ময়ো লগৰ এজনীৰ পৰা মোৰ লগৰ এজনী নাম্বাৰ দিছিলো এটাইও কৰাই নাই।
অ',
কিয় বা এড কৰা নাই এ মোৰ লগৰ এজনীয়ে আমাৰ তাৰে ঘৰৰ ওচৰৰে।
সুধিবাচোন নহ'লে পাৰ্চনেলি নাম্বাৰকেইটা দি দিবা।
অ, এনেকেই মই মেম জনীক দি - দিম মেম জনীয়ে দিলে দিবও পাৰে এড কৰি এতিয়া। আমি দিছো কাৰণে নকৰিব পাৰে। উম, সেইটোৱ। অহ, দি দিব লাগিব। উম, আজি ক আবেলি ওলাই নোযোৱা নেকি সন্ধিয়া সময়ত।
আছে যে ইয়াত মেলা চাব যাম তোমালোক?
আমিও যাম। উম, লগৰ এজনী যাম বুলি কৈছে আৰু এজনী যায় নে নেযায় সুধি কিনে তেতিয়া যাম আৰু অ',
কোৱা?
সেইয়াই আৰু। তেতিয়া হেৰি তোমালোকৰ এতিয়া যে হয় গাছ টেঙাটো এইবাৰ বনাইছে নে নাই।
নাই বনোৱা মানে গছটো কাটা মানুহ নাই যে সেইকাৰণে বনাব পৰা নাই।
অ', নাই আমাৰো বনোৱা নাই মানে আমাৰ ভাইটি সৰু হৈ আছে যে মাহত তে নকাতে এটাই ঘৰখনৰ ল'ৰা যে। সেইকাৰণে কটা নাই এইবাৰ গাজ টেঙা এনেই কিনি আনিম বুলি কৈছিলে আব্বাই। কিন্তু অনাই নাই আনিব চাগে আৰু। তাৰ পিছত মই ঘৰত গ'লে লৈ আহিব পাৰিম চাগে।
অহ ',
অ', তুমি এনে তিয়হ চিয়হ খাই ভাল পোৱানে।
ভাল পাও। ভাল পাও চালাড খাই ভাল পাও এনেই চব্জি খাই বেয়া পাও।
অ',
তুমি?
মইো সেয়া চালাদ খাই ভাল পাও নহ'লেবা এনেকে কুটি কিনে খাই ভাল পাও।
অহ ', লগৰজনীয়ে তিয়হ কেইটামান আনিছে ঘৰত যোৱাৰ আগত খাই মেলি ফিনিচ কৰি থৈ যাব লাগিব। নহলে বেয়া হৈ যাব যে।
অহ ',
সেইটো কাৰনে।
ম শইল তাতে কেনে হল। উম,
কোৱা।
অহ - অহ, কোৱা?
কি কৰি আছা এনেই এতিয়া?
এনেই ৰখি আছো ওপৰৰ পৰা তলত যাও মই।
ৱাহ।
উম,
মেলা চাব যাবা।
অ, যাম লগৰ এজনী যাম বুলি কৈছো আৰু এজনী খুধছো তাই পে যাব হয়। যাম আৰু কি - কি আনিবানো।
জানো যি বচন লাগে আনিম আৰু চাওগৈচোন।
মোৰ য পইচা হাতত নাই কি কৰো নাজানো যাম এনেই চাবহে যাম। নলও চাগে একো যদি কিবা ভাল লাগে লৈ আহিবও পাৰো কাৰণ চকু কেইটো বুল লিয়া ভাল লাগি যাব পাৰে বস্তু।
সেইটোৱেই।
ভাল লাগিলে লৈ আহিম আৰু। ফুচকা চুচকা ওলালে খাব লাগিব। মোক যে ডক্তৰে একো খাব দিয়া নাই অসুখ
মই ভাতকেইটা খালো একেবাৰে জানো পেটতটো একে ভৰিয়ে আছে এতিয়াও হজ মে হোৱা নাই।
গেছৰ জম হৈছে যে গেছ ইমান একো ফাষ্ট ফুডৰ বস্তু খাব দ নে ভাজাব কিন্তু আজি ভাবিছো মেলাত গ'লে যদি ফুচকাঢ় ভাল মানে গ্লোভছ পিন্ধা দেখো তেতিয়াহলে পিন্ধি কিনে যদি বনোৱা দেখো তেতিয়া খাম চাগে। উম, ঘৰত নোযোৱা।
যাম কালিয়ে যাও নেকি?
অ, ময়ো ভাবিছো কালিয়ে যাম নেকি ধতি কালি বুধবাৰৰ পৰা বন্ধ দি দিয় দে তেতিয়াহ'লে কালি আবেলিও গুচি যামগৈ আৰু।
মে'মক সুধি ল'ম যদি কালি ক্লাছত মেমে ক'ব নহয় বন্ধ দিম বা নিদিম। যৰি বলৈ বন্ধ দিম কয় কালি আবেলিয়ে যাম আৰু। নিদিলেও মই আহি পেলাই মই ফোন কৰি পেলাই মেমক ক'ম যাওগৈ বুলি। তেনেকুৱা কৰিম দাদা এজন আহিব যে তাৰ লগতে যামগৈ।
অ, যাবাগৈ আমি গাড়ীতে যাম নিব নাহে বাৰু কোনো।
যামগৈ সিহতে কালি যাবগৈ এনেও বাহিৰত যাবগৈ যে।
অ, সেইকাৰণে তোমাক লৈ যাবা আৰু। কেনে তোমাকো লৈ যাব দাদাহত যাবগৈ যেতিয়া।
অ',
উম, এইবাৰ এনে কি বোলো গৰম বন্ধ দিলে ক'ৰবাত যাম বুলি ভাবিছা নে নাই।
গৰম বন্ধ নিদিয়ে তিন দিনৰ কাৰণে বন্ধ দিব জেঠাইৰ ঘৰত যাম আৰু মামাৰ ঘৰত আৰু সৰু জেঠাই এজনীৰ ঘৰত যোৱা নাযায় যে মানে। দূৰত যে।
অ, ক তেল আহি
তেলাহি মানে যোৱাই নাই বহুত দিন হ'ল সেইটো কাৰণে মানে যাম আৰু হেৰিত এইবাৰ গৈ পেলাই আমাক কৈছো বুধবাৰ মানে যাম কালি যদি ঘৰত যাও পৰহি মানে যামগৈ।
অ, তোমালোকৰ জেঠায়তৰ ঘৰ চৰ ওচৰতে ন।
উম,
মই আকৌ যাবই নোৱাৰো মানে গ'লে এদিন যাব হয় যিতিয়া আমাক মানে বুধবাৰ পৰা বন্ধ দিয়ে দেওবাৰলৈহে দিব। তাৰপিছত বুধবাৰে গ'লেও বৃহস্পতিবাৰে থাকিব মানে বুধবাৰে গলে বৃহস্পতিবাৰে আহিবই লাগিব। মই মানে শুক্ৰবাৰলৈ মানে বিচাৰ এটা আছে। অ, কবালৈ মানে অলপ প্ৰব্লেম আছে যে। সেই কাৰণে মানে শুক্ৰবাৰলৈ মানে নোৱাৰিম মই আকৌ আহিবই লাগিব সেইকাৰণে নাযাও। আৰু।
অ', ঠিকে আছে নহ'লে আৰু। নালাগে যাব আৰু কিনো কৰিবা ন।
অ, যাবা আমাৰ ঘৰত টাইম পালে এনে এবাৰ আকৌ। নাহায়ে দেখোন আমাৰ ঘৰৰ ফালে।
তুমিও নাহা যে। মোৰ আকৌ এইফালে ইমান যোৱা নাযায়। তোমালোকৰ ইফালে আহা তথাপিও আমাৰ ঘৰত নাহা।
নহয় মই বা হতঁৰ লগত যাওঁ যে তোমালোকৰ সেইফালে গলে সেইকাৰণে নুশুমাও। এইবাৰ গলে যাম দিয়া। তুমি যদি ঘৰত থকা জেঠাইহতৰ ঘৰৰ পৰা আহি পায় ঘৰলে যাম আৰু।
ফোন কৰি ল'বা।
অ, ফোন কৰি লম তেতিয়া যাম আৰু।
অ।
উম,
কোৱা।
নাই।
ঘৰত তুমি তুমি মানে মঙ্গলবাৰে যাবা আৰু।
অ, মই কালিয়ে মঙ্গলবাৰ, কালি মেমক সুধি চাম বন্ধ বুধবাৰৰ পৰা দিয়ে নেকি নাই যদি বুধবাৰৰ পৰা দিয়ে তেতিয়াহ'লে কালি ক্লাছৰ পৰা আহি আবেলি গুচি যাম। যামগৈ। এইবাৰ গ'লে কাপোৰ চাপোৰ লৈ যাম। অইনবাৰ গ'লে মানে কাপোৰ নিনো এবাৰ থাকিম ন দুদিন। এনে কাপোৰ চাপোৰ লৈ যাম থকা কাৰণে।
অ।
অ'।
সেয়াই।
তোমালোকৰ ঘৰত কিবা পাচলি কৰিছে নে নাই এইবাৰ।
নাই এবাৰ পাচলি কৰা নাই ধান খেতিহে কৰিছে।
ধান ৰুইছে নে নাই।
উম, ৰুইছে আৰু অলপ বাকী আছে আৰু জহাখিনি বাকী আছে সেইখিনি। আৰু এয়া ৰুই আছে মাটি মানে শুকাই গৈছে যে বৰষুণ নাহেই।
অ', অ'।
কোৱা।
সেয়ে আৰু মাটি শুকাই গৈছে, আমাৰ আকৌ হালে বোৱা নাই বাবহে।
অহ।
অহ, ভাল বেয়া হ'লেও মানে হ'ব। হ, হ'ব দিয়া নহ'লে হা। পাছত ফোন কৰিম।